হেল্ল' অ' কোৱা
কি কৰি আছা?
আছো ৰবা, এই কামতে আছো ৰবা, কোৱা।
খবৰ ভালনে?
খবৰ ভাল বাৰু, তোমাৰ?
অ' আছোঁ দিয়া।
আহ কোৱাচোন কিয় ফোন কৰিছিলা?
বোলো কত কি কৰি আছে এতিয়া কাম?
মই তোমাৰ এই জিঅ' মাৰ্টত কৰি আছিলো ৰবা কাম।
জিঅ' মাৰ্টত
হা, তুমি ক'ত কৰি আছা?
মইয়ো চেম জিঅ' মাৰ্টতে কৰি আছোঁ।
অ' কোনখন স্তৰত কৰি আছা তুমি?
মই এতিয়া বৰ্তমান হেৰি এখন বাহোগড়িত
অ' বাগৰ বাৰি নেকি?
অ' তুমিতো ছাগে হেংগাৰা বাৰিত আছা নেকি ন ক'ত।
মই তোমাৰ এই বামুণী মিডিয়ামৰ খনত আছোঁ ৰবা, হেংৰাবাৰীৰ পৰা ট্ৰান্সফাৰ হৈছোঁ।
অ' আচ্ছা।
আহ কোৱা।
অ' এইটি পাৰ্চেন্টত চেল চলি আছে ন তোমালোকৰ তাত।
অ' আমাৰ তাত ন চেলতো তোমাৰ চেলটো মানে তোমাৰ চেলটো তোমাৰ এই অলমোৰচ নাইনটি পাৰ্চেন্টেজ পৰণ্টেচেল শেষে হৈছে দিয় তোমাৰ টেন পাৰ্চেন্টে মানহে আছে বস্তু।
অহ' এনে কেনেকুৱা বোৰ চলিছে আমাৰ তাতো খতমে নাইনটি পাচেণ্ট কিমানে আছে আৰু আকৌ থ'বলৈ টেন পাচেণ্ট তোমত আছে নাইনটি পাৰ্চেন্টেও খতমে হৈছে, ট্ৰেন পাচেণ্টও তাত অকল তোমাৰ এইবোৰৰ কিবা অলপমান ফেচ ৱাছ আৰু অলমান এইবোৰ পূজা নৃত্যয়ৰ বস্তুবোৰ আছে।
অহ, অহ। পিছে তোমাৰ আজি কামত গৈছ নে নাই?
দিউটিতে আছোঁ ৰ'বা।
অ', তুমি দিউটিতে আছা নেকি?
আমাৰ আৰু হেৰি ন'।
কি?
এটা বাজাৰ পৰা আৰু ক্লজিঙক পিনে।
অ', আচ্ছা, তোমালোকৰ চেম টাইম ন' তোমাৰ দশটা বাজালৈ হয়।
দশটা মানে ক্লজিং আৰু দশটা যেতিয়াক গিলে বন্ধ নকৰোঁ, যেতিয়াক গিলে কাম নহয় তেতিয়াক গিলে থাকিব লাগিল।
আচ্ছা, আচ্ছা, ঠিকে আছে দিয়া।
তোমাৰ কেইটালৈ?
মই তোমাৰ সেই দশটা চাৰে দশটা লৈ থাকো আৰু তাৰপিছত তোমাৰ ক্ল'জ কৰি হৈ যায়, ঘৰত গুচি যাওঁ।
অ'।
উম।
বাকী কি বুলি কয় নাইনটি কি কি বস্তু আছে ক'ব পাৰিবা নেকি?
নাইনটি পাৰ্চেণ্টত তোমাৰ বচ
এ এ এট্টি পাৰ্চেন্তত।
অ' তুমি মাকদান চৰি মই মাকদানৰ কথাটো সু এনেকে, ইয়াতে তোমাৰ, অ' তোমাৰ ইয়াতে তোমাৰ টি পাৰ্চেনত ধৰি লোৱা আমাৰ তাত জে এমৰ বস্তু আছে, তাৰপিছত তোমাৰ পাল্চৰ বস্তু আছে, সেইবিলাক বস্তু আছে আৰু তোম জে এমৰ বস্তু বিলাকত ফিফটি পাৰ্চেন্ট লগাই দিছে আৰু তোমাৰ
এনেই জে এমৰ কি কি আছে?
অ' জে এমৰ, জে এমৰ ধৰি লোৱা তোমাৰ এই সৰু ছোৱালী যি ইউজ কৰে পেঞ্চিল বক্স দেন তোমাৰ লবৰ, তাৰপিছত কাপোৰ, তোমাৰ কিলিপ বা তোমাৰ, ধৰি লোৱা বাস্কেট টাস্কেট, টিফিন বক্স, তোমাৰ ডায়েৰী-চায়েৰী সেইবিলাক আছে আৰু।
এইবোৰ এনে তোমাৰ, এট্টি পাৰ্চেনত আহি আছে না এইটো ফিফটিমান
সেইটো তোমাৰ ফিফটি পাৰ্চেণ্টত আহিছ মানে যোনবোৰ তোমাৰ জে এম কেটাগোৰীত পৰে সেইবিলাক ফিফটি পাৰ্চেণ্ট আৰু যোনবিলাক তোমাৰ ধৰি লোৱা এইয়া গ্ৰছেৰি পৰে, সেইবোৰ গ্ৰছেৰি চৰি গ্ৰছেৰি দিয়া নাই? এই তোমাৰ ধৰি লোৱা, এইবিলাকে যে থাকে আমাৰ, ফেচ ক্ৰীম দেন তোমাৰ নেইল প'লিছ, এইবিলাক তোমাৰ এইটি পাৰ্চেনত আহি যা দিৱালিটো অফাৰটো বৰ্তমান শেষে। হেল্ল'।
আহিব বুলি কেনে শুনি আছা নে নাই?
কি কৈছা? হেল্ল' হেল্ল', অ' কোৱাচোন।
সুদৰ হ'ব বুলি কেনে, সুদৰ হ'ব গম পাইছা?
সুদৰ হ'ব নেকি তোমালোকৰ তাত হৈছে নেকি?
নাই কথা চলি আছে, সুদৰ হোৱা কথা চলি আছে।
অ', সুদৰ হ'লে ভালেই ৰ'বা বহুত
এনে তোমাৰ ফিফ-ফিফটি পাৰ্চেন্ট হেৰি পৰা এনেকুৱা চলি আছিল কিন্তু এইট্টি পাৰ্চেন্ট দিয়া কথা আছে, হ'ব চাগে। ফিফটি পাৰ্চেণ্টত চলি যাব।
আচ্ছা আচ্ছা, ঠিকে আছে দিয়া হ'লে তোমাৰ
উম।
অ', পিছে কোৱা। ফোন কৰিছিলা, ৰিজনটো মেইন।
ৰিজনটো মেইন মানে মই অলপমান বস্তু ল'ব লগা আছিলে, তোমালোকৰ ইস্তলৰ পৰা আছিল নহয়, সেইকাৰণে ফোন কৰিব কাৰণে ফোন কৰিলো।
অ' অ', কেনেকুৱা ধৰণৰ বস্তু লাগে বা তোমাক।
মোক অলপমান তাৰ মানে পাৰ্চনেল কেয়াৰৰ বস্তু অলপ লাগিছিল।
পাৰ্চনেল কেয়াৰৰ বস্তুটো তোমাৰ এইট্টি পাৰ্চেণ্টত আছিল হা, সেইটো তোমাৰ অলম'ষ্ট খতমেই। মানে অফাৰ এতিয়াও লাগি আছে, বাত তোমাৰ কাষ্টমাৰ বিলাক আহি কিনে প্ৰায় লৈয়ে গ'ল। এ দুই তিনিটা এনেকুৱা মানে আছে আৰু তোমাৰ।
অ'।
তোমালোকৰ তাতে খটম নেকি?
পাৰ্চনেল কেয়াৰটো খতম হ'ল, এতিয়া অকল হ'ম কেয়াৰ কেইটা আছে
আচ্ছা আচ্ছা, ঠিকে আছে দিয়া। আমাৰ তাতেও প্ৰায় আছে তুমি আহিবা নহ'লে কোনোবা দিনা, এই দুদিনৰ ভিতৰতে আহিবা নহ-কাৰণ বাকী কেইটা লৈ গ'লে পিছত নাপাবায়ে। দুদিনৰ ভিতৰত আহি যোৱা, আহি গ'লে কিছুমান আছে সেইবিলাক লৈ যাব পাৰিবা।
আৰু কি বুলি কওঁ মাকডাউনৰ কেনেকুৱা বস তু আছে তোমাৰ ক'ত কেনেকুৱা আছে?
মাজদানত তোমাৰ তাতেও মানে ধৰি লোৱা তোমাৰ ইয়াতে মাকদউনত আছে প্ৰায় মাল তোমাৰ লাড্ডু বা কিবা এনেকুৱা ধৰণৰ বস্তু চিপ্চ তিপ্চ সেইবিলাক আছে তোমাৰ।
আচ্ছা
উম।
তোমালোকৰো মাকডাউনটো অলপমান হেৰি হৈছে নেকি কি বুলি কয়। ধৰিলোৱা আজি মাকডাউনটো দিলা কালিলৈ এপ্ৰোভ হৈ আছে এনেকুৱা
অ' আমাৰো হৈ আছে এবাৰ এনেকুৱা মানে তোমাৰ। এপ্ৰোভ হোৱা নাই, তোমাৰ ধৰি লোৱা আজি যদি মাপডাওন দিওঁ টোৰ কালি তোমাৰ এপ্ৰোভ হৈ আছে, এনে তোমাৰ ৰেগুলাৰ যোনদিনা দিওঁ, সেইদিনাই এপ্ৰোভ হয়। এতিয়া তোমাৰ একদিন লেট হয় আছে।
আমাৰো ইয়াতে এনেকুৱ প্ৰব্লেম দি আছে।
আচ্ছা, আচ্ছা। পিছে তোমাৰ ছুটি কোন দিনা
মোৰৰ ফ্ৰাইডেৰ।
ফ্ৰাইডেৰ নেকি, মোৰ তোমাৰ থাৰচ দে বাট মই ভাবিছোঁ, এদিন ক'ৰবাত ফুৰিবই যাওঁ নেকি। ছুটিটো মিলাই কিনে।
ছুটি টো মিল কেনে ন। এটা কাম কৰোঁ নেকি শ্বিলং চাইডে গুচি যাওঁ ব'লা।
শ্বিলং চাইত মানে তোমাৰ ট্ৰিপত যাব মন নাই ধৰি লোৱা ক'ৰবাত।
তে ক'ত মানে এতিয়া গা ধোৱা আহিছে দে আৰু ভাল হ'ব কাৰণ কিহৰ কাৰণে আমাৰ এইফালে গৰমতটো বেছি দি আছে ন এতিয়াত ঠাণ্ডা পৰি আছে।
আহ নহয় মানে ধৰি লোৱা শ্বিলং ছাইত অলপ অলপ দূৰ হৈ যায় টো আমি এটা কাম কৰোঁ, তোমাৰ গৰভাঙা বা তোমাৰ ইয়াতে যোনবিলাক এইয়া নিজৰা টাইপ আছে তোমাৰ এইটো কি কয় এইটো আৰ্মি এইটোৰ নামটো কিবা আছিল ৰ'বা।
এ আমাৰ এইটো চাইডে আছিল এ নাৰেংগী চাইদ তাতেও তোমাৰ আছে নিজৰা।
আচ্ছা।
অহ, বা তোমাৰ এইটো চন্দ্ৰপুৰ।
যাব পাৰি আৰু এইপিনি ইচাইডেউ যাব পাৰি ন' তোমাৰ বসি
হা বশিষ্ট। হেল্ল'। হেল্ল' তোমাৰ চা চাউণ্ডটো আহা নাই মাজে মাজে, কোৱাচোন। অ', শুনিছোঁ কোৱা।
এই যে পিলিংগকাটা নাম শুনিছা বশিষ্ট চাই বশিষ্টৰ ভিতৰত আছে।
অ', অ', অ', অ', শুনিছোঁ, শুনিছোঁ।
ত' যাব পাৰি।
অ', তাতো যাব পাৰি ন'? তাতো ভালেই চাগে ন'?
উম, ভালে মেঘালয়ে পৰে সেইখিনি।
গৈ পোৱা নাই ত' মই ইমানটা ন'লেজ নাই সেইটো চাইদৰ।
অহ। নাই, নাই, সিহঁতে ধুনীয়া জাগা সেইটো কিন্তু এনে নৰ্মেল গুৱাহাটীৰ হিচাপত নাৰেংগীৰ চাইডে বেছি ছি ভাল আৰু নাৰেংগী বাৰ পিনে আপোনাৰ তোমাৰ চন্দ্ৰপুৰ পিনে।
হা, হা, হা।
তুমি যাই যিটো যাবাৰ কথা কৈছিলা
মই নিছতে গৈ পাইছো বা তুমি যি ক'লে ম পিংটা সেইটোই মই গ পোৱা নাই এটা কাম কৰো নো পিলিং কটা চাইদেওঁ যাওঁ
অম উম যাব পাৰে আৰু কি জানা তাত অ তাতে কিছুমান এনেকুৱা আছে কাপোৰৰ তোমাৰ এসময়ত কয় ন চেল লাগে বুলি কেনে কাপোৰৰ
আহ অ
ত কাপোৰৰ চেলছ লাগে তোমাৰ ব্ৰেণ্ডেড বা ব্ৰেডেড কাপোৰৰে
আ কিমান মান দিয়ে তাতে পাৰ্চেণ্
ন বহুত কমত পায়
কোনখিনি জগা আমাৰ পাৰ্প লেশনটো কোনখিনিত পৰে সেইখিনি
পনে তোমাৰ উম এতিয়া তোমাৰ বালুঘাটৰ যাব পাৰে বা ন মাইল হৈ কিনে এনেকুৱা ঘূৰি কেনে যাব পাৰে তোমাৰ ডিম লেন যে আছে
আহ এটা কাম কৰিম দিয়া নহ'লে এদিন তোমাৰতো শুকুৰবাৰেই হওক ন ফ্ৰাইডে
অ
হেল্ল'
আহ
তোমাৰো শুকুৰবাৰে আপোনাৰ ফ্ৰাইডে
অ
এটা কাম কৰোঁ ময়ো তোমাৰ আমাৰ ইয়াতে ষ্ট'ৰত কথা পাতি কিনে ময় ফ্ৰাইডে লৈ লৈ লৈ কিনে এদিন যাওঁ নহ'লে ফিলিং টা টা চাই তোমাৰ শ্বপিং কৰা যেনে হ'ব লগতে অলপমান ধৰি লোৱা গৰমৰ দিন উ গাটো ধোৱা যেন হ'ব ঠাণ্ডা পানী নিজৰা
উম ধুনীয়া জেগা এইখনে
উম তাতে যাওঁ দিয়া নহ'লে এদিন তুমি খালি ক'বা কোনদিনা যোৱা দুদিনমান আগত কবা কাৰণ পইচাটো মিলাব লাগিব ন যিমান দিন হওক
অ চ চেলাৰীটো হ'বই চাগে ন এতিয়া আঠ তাৰিখ মানে হ'ব নেকি না আঠ তাৰিখে হয়
সাত সাত তাৰিখে হ'ব তোমাৰ এনে নৰ্মেলি চোন সাত তাৰিখে হয়
এ আঠ তাৰিখে প্লেনিংটো কৰি দি আঠ বা ন তাৰিখে প্লেনিংটো কৰি দি আৰু কি আছে
আঠ তাৰিখ কি বাৰ হৈ বা এতিয়া বাৰটোৰ ওপৰত ডিপেণ্ড কৰিব ন
অচ্ছা তোমাৰ হি বোলে
অ আমাৰ ষ্টাফ বৰ্তমান কমিছে ৰ'বা সেইবিলাক বাদ দিয়া বাৰু ষ্টাফ সৰু কথা তোমাৰ মিলাই ল'ম সেইটো মই ফুৰিব যোৱাতো এদিন যাব লাগিব হা কিন্তু বহুত গৰম লাগিছে মানে গৰম পৰিছে ন
হয়ত চ মই ম তোমাক কৈ আছো হয়তো পিলিং কেইটা পিনি যাও নহ'লে এটা কাম কৰি লাইট শ্বিলঙৰ পিনে যাও লাইট লুং তোমাৰ এইটো কি বুলি কয় শ্বিলং লাইট লুং তাতেই যাওঁ
আচ্ছা আ্ছা পাৰি কিন্তু তাতে যাওঁ ব'লে নহ'লে এদিন
লাইট লিঙত তোমাৰ যাই কে নে কি ভাল লাগিব তোমাৰ গোতে মেঘবোৰ ওচৰতে পাম আৰু এতিয়া বৰষুণ আছেতি ন বৰষুণতটো ধুনীয়া কৰি গাত লাগি থাকিব
আচ্ছা আচ্ছা ঠিকে আছে দিয়া বেয়া পিছে নহ'লেি ন দহটাও বাজিল তোমাৰ ক্ল'জ কৰিব টাইমো হৈছে
অ আচ্ছা অলপ তো শুনা শুনা এটা কাম কৰো দিয়া তুমি মোক কালি ফোন কৰিবা।
অ' এতিয়া হ'ব দিয়া।
কালি ফোন কৰিলে একেলগে আমি হেৰিত যাওঁ অ' প্লেনিংটো বনাই কেনে লাইটলাময়ে যাওঁ ব'লা।
অ' হ'ব দিয়া অ' কালি লগ ধৰো
কালি কালি লগ নধৰো কালি ময়ো নোৱাৰনিম লগ ধৰিব কাৰনে কিন্তু ফোন কৰিবা তুমি লাইটলামৰ প্লেনিং এটা কৰো ধুনিয়াকয় ফুৰিব যাও যাতে
অ' হ'ব দিয়া একো নাই।
মোৰ লগত দুজন মান যাব।
উম, উম-উম হ'ব দিয়া লগ ধৰিবা মোৰো কেইজনমান লগ ধৰিম।
উম ঠিক আছে। দিয়া উম উম দিয়া দিয়া
উম দিয়া।